হেল্ল'
হয় হয়, হয়, শুনিছো, কি কৰি আছে?
ঐ ক'ত আছা, কোৱা।
এই, মই অকণমান আপোনাৰ ঘৰতে আছিলো, আপুনি ক'ত আছে?
ময়ো এয়া ঘৰতে আছিলো।
অ' হয়, বাকী খবৰ খাতি ঠিকে নহয়?
উম, খবৰ খাতি ভাল, আপোনাৰ?
অ' মোৰো ভালেই আৰু, আছো এনেকেনো মই জীয়াই আৰু জীয়াই মানে মৰাৰ এলাহত।
বহুত বেছি নহই।
তাকে গৰম আপুনি দেখিছেই দেখোন আৰু।
তাকে, ম বাকি খোৱা বোৱা কৰিলে নাই?
এই খোৱা বোৱা চলিলে আৰু, ইমান গৰমত কিনো খোৱা বোৱা দুবাৰ তিনিবাৰ কৰিব আপোনাৰ দিনটোত এ দিনেই হয় আৰু, কি এবাৰেই হয় বাৰটা এটাামান বজাত আপুনি খাই দিও, অকনমান ভাত।
তাৰপিছত আৰু তেনেকে দিনতটো গুচি যায়, ইমান ৰ'দ উত্তাপ আপোনাৰ খাব হ'লেও মন নাযায় নহয়।
তাকে, তাকে আৰু গৰমত যিমান দুৰ খাওঁ, তাতকৈ বেছি গ মানে গৰমহে উঠাওঁ সিমানেই বেছি
সেইটোৱে ভাতকেইটা আপুনি খাই দিয়াৰ, পিছত ঘামি আপুনি তিতি জোল বৈ যাব ইফালে আপোনাৰ বিদ্যুত নাথাকে।
কি কৰিব ব সাধাৰণ লোক এনেকুৱা এটা মৰা বাহিৰে উপায়ে নাই।
তাকে তাকে।
এয়া, বাকী শুনিছো চুলিত ৰং কৰিলে হেনো।
হা, কি ক'লে, কি ক'লে?
চুলিত ৰং কৰিলে হেনো।
কৰা
হয় হয়।
সেই মানে অলপ পাওঁ যতন লৈছো চুলি অকমান ৰংকে কৰি দিলো।
হয় হয় হয় বুজি পাইছো অকনমান মানে তেনেকুৱাও কৰিব লাগে আনন্দৰ উৎফুল্লিত হৈ থাকিব লাগে অকনমান যিহেতু সময়ো বৰ বেছি তাকৰ হাতত। কিমান দিন জীয়াই থাকিম জীয়াই থকা কেইদিন আৰু অকনমান তেনেকৈ। ৰং উৎসৱ কৰি থাকিব লাগে।
নাই
হয় কি কৈছো?
আপোনালোকৰ
হয়, আমজোপা লাগি আছে বাৰু খাই আছো তেনেকেই বাকী কি ক'ব।
হয় হয় আৰু। মানে এনেকে কি হ'ল আমি মই দ আপোনাৰ ঘতে যোৱা কথা আছিলে বাৰু।
অ, আহিব আহিব আমো আপোনাৰ। পিছে এটা দুটা খাই আছো তেনেকে আহিব লগে ভাগে মিলি জুলি। খাম পাৰি মেলি।
হয় হয় হয় হয়। অ, এদিন এনেকে যাম বোলো ৰ'দটে বঢ়ি এনেকে আম কাটি মেলি খাম ভাল লাগিব যি লগে ভাগে। কেনেকে খায়।
হয় হয় বতৰৰ ফল আচলতে বতৰত খোৱাই মানে ভাল আহ, বতৰত আপুনি যেতিয়া ফল খায় মানে আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল। আকৌ ইমান পকিছে আপোনাৰ আম আপুনি মানে এই কি বুলি কয় হেৰিয়াত দি। পিহি খাই মানে বৰ ধুনীয়া লাগে।
তাকে হয় বৰত তৃপ্তি লাগে খাই হয় নহয়।
অ, হয় তাতে আমাৰ এই ভোলা বৰা নামৰ ব্যয়ক্তিজনৰ ঘৰত যিকেইটা আন আছে আঔ। দেখিলেই আপোনাৰ লিপলিপ লাপ লাপ কৰে।
হয় হয় লিপলিপ লাপলাপ কৰে মানে লোভৰ পানী পৰি যায় কিন্তু। বহুত মানে পোক আছে আমকেইটা মই সেইটো কাৰণে মানে ইমান। সেইটো কাৰণোমকেইটা আৰু অলপ আহিয় টাইপৰ যে আহিয়াৰ নিচিনা যে অলপানে দাঁত সোমাই যায় মই বহুত অ শান্তি অনুভৱ কৰঁ গম পায়নে।
হয় হয় সেইটোতো হয় বাৰু আৰু এই পোক‌ উলোৱা কথা যে ক'লে এ লেও দেও। পোকখোপা আপোনাৰ ওলালেই আমটো বৰ ঘিন লাগি মানে দলিয়ে পেলাই দিয়া লেখিয়া হয়। ততে। দাঁতো আপোনাৰ খৰি মানে আজৰি ইমানানে কম দাঁত আছে দাঁতৰ আপোনাৰ ফাগ বোৰো দেখি। হৈ হৈ গৈ আছে গতিকে আহ। বোৰ সোমাই গ'লে আপোনাৰ বৰ অসুবিধা হয় পিঙে খুচৰি খুচৰি আকৌ উলিয়া।
হয় হয় আৰু এটা চবতছে বেছি দুখ হ'ল যে কি। এষাৰ কথা আছিলে মই সেই কথা এষা উলিয়াইছিলো বাৰু।
হয়।
হয়। এ প্ৰেয়সীৰ লগত সম্বন্ধ বিচ্ছেদ হোৱাতকে দুখটো তেতিয়া বেছি লাগে যে তেতিয়া মানে গছত দেখি থকা পকা আমটো পাৰি অনাৰ পিছত পোক ওলায়।
ইচ ইচ ইচ ইচ ইচ আপুনিতো মহত লোকৰ বানী বনাই দিলে নহয় নে।
হয় হয় হয় হয় মানে সেইহেতকমান দুখ নাই আৰু যে এতিয়া মানে গছৰ আমটো লাগি আছে তৰ তৰ্ক একদম ৰঙা হৈ আছে। আপুনি যেতিয়া পাৰি অনাৰ পিছত আমটো কটাৰ পিছত যেতিয়া ভিতৰত লেও লেওকে পোক ওলায় তেতিয়া আপোনাৰ সেইটো দুখৰ ওপৰত আৰু বেলেগ দুখ হ'বই নোৱাৰে একো।
হয় হয় আজি মোৰ লগত তেনেকুৱা হ'ল বুজিছেনে আম এটা মানে আপোনাৰ গছত দেখিছোঁ পুৰা পকি আছে, মই বোলো আনি পেলাই খাওচোন। তাৰপৰা আপোনাৰ আৰু আমটো পাৰি আনিছোঁ। আপুনি যদি এপিচ খাবলৈ পালেহেঁতেনো গোটেইটো পোক কোবত মানে পোকে আপোনাৰ যি পায়খানা কৰি থৈছে গোটেইসোপা আপুনি মই কাটি পেলাই পেলাই দিবলগীয়া হ'ল, গৰুক দি দিলোঁ।
তাকে সেও কি কৰিব মানে আৰু বজাৰৰপৰা যোনবিলাক অনা আনিব পাৰি সেইবিলাকো ধৰক আপোনাৰ সাৰ পানী দি পেলাই ডাঙৰ কৰা আম সেইবিলাকো খাই আপোনাৰ শৰীৰৰ অনিষ্টহে হ'ব। টোৱে ঘৰৰ কেইটা খাবলৈও মানে আৰু আমাৰ ইয়াত পোৱা সাধাৰণ তে ঘৰৰপৰা পোৱাকেইটাও মানে খাবলৈ এনেকুৱা হয়, হয়তো পোম ওলাব নহ'লে আজিকালি কুলিয়ে পুৰে পদা যে কুলিয়ে পাদি দিলে যে আমটো যে অলপ যে কম তাৰমানে যেতিয়া মানে আমটো পৰিণত নহয় তেতিয়াই যে পকি যে যায়। এ, তেনেকুৱা কিছুমান ক-কাহিনী হয় মানে আমাৰ সমাজত। তেতিয়া আমাৰ ইয়াত গাঁও অঞ্চলত যিহেতু আৰু বান্দৰৰপৰা কো নথকা হৈছে, বান্দৰে একদম পূৰা গছৰপৰা আম চাম যি আছে গছৰপৰা তামোল চামোল একো নথকা হৈছে গম পায় নাই আপুনি?
হয় হয় মই বুজি পাইছোঁ। এই আপুনি যোনটো কথা ক'লে আচলতে বজাৰৰ পৰা অনা আম সেইবোৰ মানে খাব নোৱাৰি আপোনাৰ। আপুনি খালে সেই স্বাস্থ্য হানি কৰে লগতে আপোনাৰ সেইবোৰ মানে সাৰ দি পকোৱা আম সেইবোৰ মানে খাবলৈও মানে এই গছত যোনবিলাক আম লাগে যোনবিলাক মানে গছত পকে সেইবোৰৰ সমানতো হুব নোৱাৰে, আৰু আপোনাৰ বান্ধৱৰ উপদ্ৰৱৰ কথা কি ক'ব বাৰীত একো এটা হ'বলৈ নিদিয়ে আপোনাৰ আম ক ঠাল, জামু, লিচু যিয়েই হওক আৰু সিহঁতেতো নোখোৱা বস্তু কোঁ নাই। আপোনাৰ এই খেতি কৰিছিলোঁ, কবি খেতি সেই ঠাণ্ডা দিনত আপোনাৰ নক'ব আৰুে সেই কবি সোপাও নি আপুনি গছৰ ওপৰত খাই দিলেগে।
তাকে অ' এনেকুৱা হ'বলৈ হ'লে আমাৰ সাধাৰণ সমাজত মানে আমাৰ মানুহবিলাকেতো ধৰক এনেকে ঘৰতে দুটামান কবি চবি, বেঙেনা চেঙেনা এনেকুৱা খেতিবিলাকে কৰি খাই থাকে বেছি মেলি আৰু এনেও সিমানটোনো কিমান লাভ হয়, হয়তো পাঁচ ছয় দিনৰ মূৰত এক কেজি, এক কেজি ছিঙিবলৈ পায়। আৰু বজাৰত কেজিয়ে কেজিৰ মূল্য মানে ত্ৰিশ টকা, বিশ টকা তেনে তলপ দামত বেচে কিন্তু এই বান্দৰকেইটা পোৰা মানে একদম শান্তি নোহোৱা হৈছে। সু তাৰে আৰু আধা আধাটো খাই খাই গুচি যায় গম পায় নাই? গোটেইকেইটাও লৈ নাযায়। আ, এটাৰ ভাগৰ আধাটো একামোৰ মাৰিব মাৰি পেলাই তাতে পেলাই থৈ গুচি যাব। হয় এইটো মানুহেও খাব নোৱাৰে বেচিবও নোৱাৰে। হয়।
হয় আমাৰ সেই সাধাৰণ লোকৰহে আপোনাৰ লোকচানতটো হয় যিহেতু আমি আপোনাৰ পাৰ্ট প্ৰাথমিক বৃত্তিৰ লগত জড়িত মানুহ, হেই খেতি বাতিয়ে আমি কৰোঁ।
সেই খেতি বাতি কৰি যদি দুটক টকা উপাৰ্জন কৰি আমি যদি ঘৰখন চলাব নোৱাৰোঁ তেনেদৰে যদি আধা খাই আধা নষ্ট কৰি থৈ যায়। আমি ভাতৰ লগত কি খাম আমি উপাৰ্জন কি কৰিম, আমি মানে জীৱিকা নিৰ্বাহ কৰিম কেনেকে? আচলতে গাঁৱত গাঁৱত যেহেই জন্ম হ'লো সেই গাঁৱত জন্ম হোৱাটোৱে মই ভাবোঁ এটা ডাঙৰ অভিষ কা বাৰু আমাৰ কাৰণে।
নাই, নাই, নাই। এইটো ভিষাব বুলি ক'ব নোৱাৰি যিহেতু আমি অসমীয়া হয় আৰু গাঁৱত আমাৰ ধৰক বেলেগতকে আমাৰ মানে অহ, গাঁও অঞ্চলত মানে ধৰক আমি এতিয়া কিছুমান আমাৰ অসুবিধাও আছে হ'লেও মানে চবলৈ গ'লে আমাৰ উৎসৱ। পাৰ্বণবিলাক যেনেকৈ বিহু সৰ কাতি পূজা। আদি এনেকুৱাবিলাকৰ এনেকুৱা বঢ়িয়াকৈ মানে কিমান ভালকৈ উদযাপন কৰা হয়। বিহু চহৰত মানে কেনেকুৱা হয় আৰু আমাৰ গাঁৱত যিটো হয়, এসপ্তাহ দুসপ্তাহ। এসপ্তাহলৈকে আমাৰ হুঁচৰি মাৰোঁ, বিহু মাৰোঁ আৰু মাঘৰ বিহু বা কাতি বিহুৰ কথা ক'বলৈ'লে যেনেকৈ চাকি দিওঁ, মেজি জ্বলাও। এইবিলাকো আমাৰ মানে ভাবি চাবলৈ হ'লে আমি গাঁৱত থকা কিছুমান সুবিধাও আছে আৰু কিছুমান অসুবিধাও আছে।
হয়, হয়, হয়। মই বুজি পাইছোঁ আপুনি সেই সুবিধা অসুবিধাৰ কথাই কৈছে। মই সেই অসুবিধাৰ ফালৰ পৰাহে চাই কৈছোঁ এতিয়া চাওঁক। আপুনি যদি গাঁৱত বাস কৰে, আপুনি চাওঁক এতিয়া যাতায়াতৰ ইমান অসুবিধা, ইমান মানে বেয়া এটা পৰিস্থিতি আপোনাৰ এতিয়া সৌসিদিনা সেই ৰমেনৰ ঘৰৰ ছোৱালীজনী আপোনাৰ ঢুকাই থাকিল সন্তান হ'ব হৈছিলে। আপোনাৰ সেই সময়ত নি হস্পিতাল পোৱাবগৈ নোৱাৰিলে এম্বুলেঞ্চে আপোনাৰ আহি নোপালে। যিহেতু গোটেইখন বানপানী। আপুনিতো আমাৰ এই বানপানী সমস্যাটোৰ কথা জানেয়ে তাৰপাছত সেয়া আৰু সেই ৰমেনলৈ মোৰ ইমান দুখ লাগিল সেই বিয়া পতা বেছি দিন হোৱাই নাছিলে, সেই দুবছৰ মানহে হৈছিলে।
তাৰপাছত আপোনাৰ সেই সন্তানো ঢুকালে আৰু বাৰু মাকো ঢুকালে মানে সন্তানৰ। এতিয়া ৰমেনে গোটেইটো কানি-কাটি আপোনাৰ অৱস্থাই নাই।
হয়, হয়। এনেকুৱা কিছুমান মানে হৈ থাকে। এয়াই আমাৰ সমাজত তেতিয়া হয়তো আমি দুখিতও অনুভৱ কৰোঁ কিন্তু কৰিবনো কি যাৰ যেতিয়া এতিয়া হয় মৃত্যু হ'বলগীয়া জন্ম মৃত্যু বিবাহ আমাৰ হাতত নাইতো।
হয়, হয়। মই তাকে মই তাকে কৈছো মানে আপুনি যদি আজি যদি অহ, মানে এটা ভাল যদি যাতায়াত ব্যৱস্থা থাকিলেহেঁতেন আমাৰ গাঁৱত। তেতিয়াহ'লে মই ভাবোঁ অহ, সেইটো কাণ্ড আপোনাৰ হ'বলৈ নাপালেহেঁতেন। সময়ত যদি মানে গৈ হস্পিতাল পালেগে হেঁতেন। তেতিয়া হয়তো আজি ৰমেন সুখী হৈ থাকিলেহেঁতেন আৰু ৰমেনৰ পত্নীগৰাকীও জীয়াই থাকিলেহেঁতেন।
হয়, হয়, হয়। হয়, হয়, এনেকুৱা মানে এনেকুৱা মানে বহুতখিনি কথা আছে এতিয়া সমাজত চবলৈ গ'লে হয়তো কিছুমান সুবিধা ফালৰ পৰাও নোপোৱা হয় আৰু কিছুমান ধৰক আমাৰ অঞ্চলত এতিয়া মানে কিছুমান বস্তু দৰকাৰ হয় বিচাৰিলে আমাৰ হয়তো নাপায় সহজতে। আৰু গা, যান-বাহনৰ সেৱাৰ কথানো কি ক'ম আজিকালি গাঁওবিলাক জানি অকমান আধুনিক যুগ আহিছে যদিওঁ মানে কিছুমান মানুহৰ এনেকুৱা সক্ষমতা নাথাকে যে ঘৰত এনেকুৱা যান-বাহনৰ সুবিধা থাকিব বা ওচৰ পাজৰৰ কাৰোবাক কেনেকে হাজাৰ-হাজাৰ টকা দি বা কিবা কৰি এনেকে গাড়ী এখন বা যান-বাহন এখন, এখন গোটোৱাটো। এখন এখন মানে সাধাৰণ ঘৰৰ কাৰণে ইমান সহজ কথা নহয়টো।
হয়, হয়। কিয়নো আমি চবেই খেতি-বাতি কৰিয়ে থাকো গতিকে এখন গাড়ী লোৱাটো আমাৰ এটা মানে সপোন বুলিয়ে ক'ব লাগিব সেইটো, পুৰ নোহোৱা সপোন অসম্ভৱ এটা কথাই। দুঘৰত মানে আপোনাৰ যদিওঁ বাইক আছে তেন্তে গাড়ীটোতো লোৱাটো সম্ভৱ নহয় যিহেতু। তো ইমান টকা আমি উপাৰ্জন ক'ত কৰিম। যদিও মানে লোন ল'ব পৰা আজিকালি ব্যয়ৱস্থাটো আছে তথাপি আমাৰোতো টুগুৰিলৈকে এনেও ধাৰ সোপা আপোনাৰ লাগিয়ে আছে, সেই সোপা মানত যেনে আপোনাৰ দিনকাল গুচি গৈছে, আমি এই চুলি পকাই দিছোগে, কিন্তু আপুনি এতিয়া গাড়ী এখন লৈ কেনেদৰে মানে সেই উম, লোনটো মাৰিব আপুনি নিজে ভাবকচোন। সেই ঋণ খিনিতো আপুনি ল'ব নোৱাৰে।
হয়, হয়, হয়। আপুনি মানে বহুত গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে। যিহেতু আমি সমাজত আমি হয়তো বহুত সমস্যা দেখি আহিছোঁ বা বুজি আহিছোঁ আৰু নিজৰ সমস্যাবিলাকক চাই পেলাই হয়তো, লোকৰ সমস্যাবিলাকো বেলেগৰ সমস্যাবিলাকো নিজৰ নিজৰে নিচিনাই লগা হয় কিয়নো আমি এতিয়া ঘৰৰ পৰিয়ালৰ ক্ষেত্ৰত কিমান হয়তো ক'ত ধাৰ কৰিছো বা ক'ত পইচা সুতলাই আনিছো। গোট ক কিমান টকা দিবলৈ আছে আৰু তাৰ পৰিৱৰ্তে আমি এখন নিজৰ ঘৰলে ভাল বা এনেকে অহা যোৱা কৰিব পৰাকৈ যান বাহন অনা বা নিজৰ সুবিধা বিলাক পূৰ কৰাতো ইমান সহজ কথা নহয় এ আৰু মানে এতিয়া ধৰক আপুনি আজিকালি কৰ্মব্স্ততাৰো মানে কৰ্মতকৈ মানে আপোনাৰ মূল্য কম হৈছে যিমানটো কষ্ট কৰে সিমানটো হয়তো আপুনি অ' তাৰ উপযুক্ত মূল আপুনি পায় সেইকাৰণে হয়তো বহুত অভাৱ হ'ব পাৰে বা আপোনাৰ কিছুমান অসুবিধা হ'ব পাৰে।
হয়, হয়, হয়, সেইটোতো নিশ্চয় যিহেতু বৰ্তমান সময়ত আপোনাৰ এই নিবনুৱা সমস্য বাঢ়ি বাঢ়ি গৈয়ে আছে আৰু আপুনি কৰ্ম উচিত মূল্যয় লাভ নকৰে। এনেবোৰৰ ফলত আপোনাৰ বহুত সময়ত বহু সংখ্যকে আপোনাৰ সেই ধৰ্ম গত এনে এনেকুৱা ধৰণৰ কিছুমান মানে হেৰি কৰি দেখা পোৱা যায় কিন্তু সেইবোৰ কৰিও মানে ফলপ্ৰসূ হোৱা নাই আপোনাৰ যিহেতু ইমান সমস্যাৰ সৃষ্টি হৈছে দেশত আপোনাৰ অৰ্থনৈতিক ব্যৱস্থাতো আপোনাৰ অকণমান দুৰ্বল হৈ হৈ গৈ আছে এনেবোৰ সমস্যাৰ কাৰণে। গতিকে চৰকাৰে যদি কিবা কিছুমান আঁচনি গ্ৰহণ কৰি যেনেদৰে এতিয়া সেই লাখপতি বাহিৰেও সেই ইমান এটা ধুনীয়া আঁচনি আগবঢ়াইছে মহিলাসকল সকলৰ কাৰণে দহ হাজাৰ টকাকৈ তেনেকৈ যদি আমাৰ লেখিয় পুৰুষক আকৌ যদি কিবা এটা পুজি আগবঢ়ালেহেঁতেন আমিও অকমান্বলম্বী হ'ব পাৰিলোহেতেন বুলি ভাবো।
হয়, হয় আপোন হয় তেনেকুৱা ধৰণৰ কিছুমান মানে আৰু প্ৰডাক্টিভ চৰকাৰে হাতত ল'ব পাৰে কিছুমান ভাল প্ৰডাক্টিভ যাৰ কাৰণে হয়তো ঘৰৰ মূুৰব্বীজনী হওক বা ঘৰৰ মহিলাগৰাকীয়ে হওক। আৰু অলপ যাতে নিজৰ পৰিয়ালটো চাবৰ বাবে বা পৰিয়ালটোৰ কাৰণে কিবা এটা কৰিব পৰাকে যাতে মূল্য পায় তেনেকুৱা ধৰণৰ কিছু কিছুমান মানে আঁচনি আৰু উলিয়াব নিম্নতম হলেও মানে ধৰক কিছুমান উন্নোদয়ৰ ক্ষেত্ৰতে হওক বা কিবা ক্ষেত্ৰতে হওক অলপমান মানে বঢ়াই পেলাই যদি দিব পাৰে।
হয়, হয় আমি